হেল্ল'
উম কি কৰি আছে?
মই আছ দিয়া এনে।
হেল্ল'।
হেল্ল'।
অ' ভাল খবৰ। ভালনে খবৰ?
ভালেই দিয়া, তোমাৰ?
এ মোৰো অলমান গাতো বেয়া, ৰ'ব ফাৰ্মাচী এখনত আহিছিলো। হা হা?
অ' কি হৈ আছে? কি হৈ আছে আপোনাৰ?
তাৰ মানে সেই জ্বৰ আৰু কাহ, জ্বৰ আৰু কাহ হৈ আছে। এ ইয়াতে অলপমান তাৰমানে, এ ডক্তৰক দেখালো। ডক্তৰে চাই মেলি পেলাই আৰু, কি বুলি কয় ঔষধ দিলে। এ কৈছে আৰু এক্সৰে কৰিব লাগিব। মানে ভোকত, তাৰমানে অকমান পানী জমা হোৱা হা হা কি কৈছে? নাই নাই, নাই নাই। তাত এটো নাই পুৰা নাই পুৰা। তাৰমানে এই। চৰ্দি আৰু তাৰমানে কাহটো টানে হৈ আছিল না!
হয় হয়।
চৰ্দি আৰু কাহ মানে, চৰ্দি আৰু কাহটো হৈ আছিল। সেইকাৰণে ফাৰ্মাচীত আহিছিলোঁ, এ ডক্তৰে আৰু। চাই মেলি ফালে কৈছে আৰু, ইয়াতে চেম্বৰত বহে ডক্তৰ।
অ হয় হয়।
এ তুমি এটা কাম কৰিবা এক্সাৰিটো, বুকৰ এক্সাৰিটো তুমি কৰিবা।
হয়, হয়। এইটো প্ৰাইভেটকে কৰিব দিছে নে? নে চিভিলত গৈ
এ কৰি নাই
প্ৰাইভেটকে কৰিলেতো পইচা ল'ব চাগে!
ল'ব, ল'ব, ল'ব, ল'ব। মেক্সিমাম ফাইভ। ফাইভ থাউজেণ্ড এটা ল'ব আৰু। তেনেকুৱা।
তেনেকুৱামান ল'ব চাগে, মোৰো কি হয় যে ৰাণিং কৰোতে মানে। মোৰো ভৰিটো অলপ মোচুকা খাইছে। মোৰ দ্বাৰা লং-জাম্প মাৰোতে মানে লং-জাম্প মাৰোতে ভৰিটো মানে। চুকা খালে। তাকে মোৰো দেখাব লাগিব চাগে অলপ। মানে, মানে দৌৰিলে অলপ-অলপ বিষাই মানে!
অ' হয় হয়।
মানে তাকে মানে কি দেখাব লাগিব চাগে ময়ো। আপোনাৰ মানে কল এটা কৰিহে মানে হা হা?
এই কি বুলি কয় আপোনাৰ বেণ্ডেজ যে আছে, বেণ্ডেজ। বে। বেণ্ডেজ তুমি লগাই ল'বা জল্দি।
মানে লগাইছো। এইটো লগাইছো যদিও মানে ভাল পোৱা নাই তথাপিও।
হয় নেকি?
অ' সেইটোকাৰণে।
নহ'লে এটা কাম কৰিবা, মুভ-মালিচ লগাই লোৱা অলপমান।
অ'। সেয়া লগত লগাইছো বাট, সেইটো লগালে। মানে লগোৱাৰ পিছত অলপ ভাল পাওঁ, তাৰ পিছত মানে আকৌ হয় মানে তেনেকুৱা। তাকে মানে হেৰি আপোনাৰ লগৰ সেই মানে কিবা এনেকে ভৰি-চৰি কিবা মোচোকা খালে, কিবা হেৰি কৰে ন ভাল কৰা মানুহ থাকে
অ' আছে এই কি বুলি? এইমান যে জাৰি যে দিয়ে।
অ' অ, সেনেকুৱা মানে তাকে সুধিবলৈ ফোন কৰিছিলো আপোনাক।
অ' তেওঁ যে তেওঁ যে জাৰি যে দিয়ে। সেইটোও জানে কি আছে এনে আমাৰ ইফালে কিন্তু ভাল হয়, কিন্তু দেই।
মোকো কৈছে বাৰু আপোনালোকৰ স--। পিনে আছে বুলি কোনোবা তেনেকৈ, তাকে আছেনে নাই বোলো।
আছে, আছে, আছে। মোৰ মোৰ ঘৰত--। পৰা অলপমান যাব লাগে।
আহঁ।
এ মান তিনি কিলোমিটাৰ
অ' মানে যাম বুলি ভাবিছো মানে। তালৈ মানে ভৰিটো মানে ভালে পোৱা নাই ইফালে। আমাক ভন্টি মো তেনেকে বাৰ দেখাইছিলে।
হেল্ল' হেল্ল'। কৰিব ভৰিখন অলপমান এক্সাই এটা কৰি পেলাই চাব পাৰা।
অ। তাকে চাবতো লাগিব মানে তথাপি মানে এবাৰ দেখাইছা ন পতককেতো এনেকে চাবতো নোৱাৰে। পইচা- চইচা অলপব্লে দি মানে অসুবিধা হৈ আছে ন। সেইটো কাৰণে। এইবানে তাত এবাৰ দেখাই লৈ আহো মানে ভন্ণ্টিও বা তেনেকে ফুটবল খেলোতে মানে ভৰিটো মানে আঁঠুটো যে আঁঠুতো মানে অলপ তেনেকে মানে বিষে মানে হেৰি হৈ আছিলে অলপ মানে কষ্ট পাই আছিলে। এনেকে এনেকে মানে ভৰিতো এনেকে জাৰি কৰি দিওঁতে মানে ভাল হৈছিলে মানে।
উম, হয়, হয়।
চাই লও'। কি হয়?
অ।
অ।
অ।
বাকি আপুনি কেতিয়ালৈ এক্স কৰিব?
আহ কি কৈছে? হেল্ল'।
কেতিয়ালৈ কৰিব।
মইতো কালিয়ে যাইফালে মই কৰিম আৰু এইটো কি বুলি কয়।
অ' অ, কোনোবা যাব নেকি লগত আৰু।
লগত লগত যোৱা মানুহ নাই ই বেলেগ বুলি কয়। অ' মই অকলে যাম মই। তুমি যদি অহা দুই একেলগে যাব পাৰো কি বুলি কয় কালি।
মই য সময় পা সময় মিলাব পাৰো আপোনাৰ লগত যাম দিয়া নহ'লে।
অ' মোৰ লগতে যাবা নহলে।
মোৰ ময়ো ভৰিতটো দেখা হ'ব মানে। পইচাটো মই মিলাই কৈ লওঁ।
অ হয় দিয়া ।
সুধি কৈ লওঁ কি কয় ভৰিতটো দেখাব। মানে আকৌ ইনটাৰভিউ আগত যদি আকৌ এনেকুৱা হৈ থাকে আকৌ দিগদাৰ হ'ব ন।
অ হয় হয়।
মানে আকৌ যদি তেতিয়া আকৌ ভৰিতো আকৌ এনেকুৱা হৈ থাকে আকৌ ৰাণিং কৰিম কেনেকে। আত কেনেক এতিয়া যদি ভালকৈ ল'ব নোৱাৰিলে।
আমাৰ সেই ইণ্টাৰভিউ কত আছে। কি বুলি ক কয় সেই আগষ্টত আছে নেকি।
নৱেম্বৰত আছে।
নৱেম্বৰ হয় ন অ। ত কিহল আ চিন্তাই তোমাক
হা হা
নাই নাই এনেই কিহত কি ল এপ্লাই কৰিছা?
এই ফৰেষ্টৰ আৰু এ বি ইউ বি আৰু জেল ৱডাৰ।
অঁ আৰু?
আৰু এইকেইটাই কৰি দিছো আৰু নাই কৰাব
অ ফুৰ গটত কৈছ নেকি কৰ গটত কি বুলি কয়
সেইটো ওলোৱা নাই নহয় এইটো অনলাইন হোৱাই নাই।
হয়ন হোৱা ন হোৱা নাই নেকি
এইটো হেৰিও নেকি ফৰেষ্টৰ গেট
অ হয় হয়
আহ
এই যি নওক তুমি এতিয়া খৰিখন কি বুলি কয় মোৰ লগত আহি ফ এক এটা কৰি লোৱা হয়না নহয়
উম উম মানে কি বুলি মই এতিয়া কি বুলি কয় এইটো মানুহ মানুহ জনৰ মানুহ মানে কি মানুহজনে কৰে নে মানুহ মাইকী মানুহ কৰে নে মতা মানুহ কৰে মালিচটো ভৰি মালিচটো
তাৰমানে আগতে সিহঁতৰ কি বুলি কয় দেউতাকে তেনে কৰিছিল দেউতাকটো তানে গল ভাই মাৰা দেই এই দেউতাক তাৰমানে সিহঁতৰ তাৰমানে ছোৱালী এটাক তানে দি তেনে গৈছে তাৰ মমানে এই ত ন নাই
হয় মইতো চিনিও নাপাওঁ আপুনি আপুনি লৈ যাব লাগিব মইতো চিনি নাপাওঁ ঘৰ ন।
হ'ব হ'ব হ'ব হ'ব মই কি বোলে লৈ যাম মই
মানে মই এতিয়া ভালদৰে চিনি নাপাওঁ, মই ভণ্টিকো লৈ যাম লগত বাও
উ তুমি তুমি একো চিন্তা কৰিব নালাগে মই আছো নাই এ কি বুলি কয় ভালদৰে তোমাক কি বুলি কয় একদম মই চিনাকি কৰাই দিম
হয় হয় উম মানে কেইটামান বজাত গ'লে পাম লগ পাম
ম ৰাতিপুৱা আহিবা। কি বুলি কয় ৰাতিপুৱা মানে সিমাই লগা হয় আৰু নটা মান ব আমাৰ ইয়াতে তুমি পোৱা কৰি তুমি আহিবা। কি বুলি কয় আৰু এটা কামে এক পান তামোল পান তামুল লৈ আহিবা।
অ তামোল পান আৰু বাকী কিবা!
নহয় নহয় তামানে পাণ তামোল তুমি লৈ আহিবা আৰু আপোনাৰ পইচা আপোনাৰ পঞ্চাশ টকাই লয় নে একশ টকাই লয় সেইটো কথা মই নাজানো মই
অ পইচা বাৰু লৈ যাম বাও। আৰু মিঠাতেল চিঠাতেল মিঠা তেল লৈ যাব লাগিব নেকি?
চবন তুমি আনিবা যেনে তেনে তোমাৰ ভৰিটো তেনে মালিচ কৰিব না নাই কি মালিচ কৰিব তোমাৰ শৰিটোত
মিঠাতেল লৈ যাব লাগিব চাগে?
অ অ অ মিঠাতেল আৰু পাণ তামোল। আৰু আপোনাৰ সেইটো আৰু
অ বাকী বেলেগে কৰিছে ভাল পাইছে নে নাই? বেলেগক কৰি দিছে যে ভাল পাইছেনে নাই সিহঁতে?
তেওঁক কিন্তু ধাৰা ফকা কৰিছে সিহঁতে কিন্তু বহুত আৰাম পাইছে আৰু জানিলি। তুমি বা তোমাৰ হয় ন নাই এইটো কথা মই নাজানো কিন্ত বেলেগে কিন্তু আৰাম পাইছে আৰু বেলেগ মানুহ ত সেই আৰু এনেকুৱা বহুত আৰামখানি পাইছে আৰু
উম উম উম মানে মোকো এজনী আমাৰ গাঁৱৰ পৰা এজনী মানে মানে ছোৱালীজনী গৈছিলে মানে তেনেকে
অহ অহ
তেনেকে কি বোলি কয় ভাল পাইছে বাৰু সি ঐ কৈছে তাকে সিও মানে কৈছে মানে তাত গ'লে ভাল হ'ব যোৱা তুমি যোৱা বুলি কৈছে মানে এনেকে আৰু অ মানে আপুনি আপোনালোকৰ ঘৰ জৰিতে তাত থাকে ন মানে সেইটো কাৰণে ফোন কৰিছো মানে কি চিনি পাই চাগে বোলে
উ হয় হয় তাৰমানে মই
পাৰিম ন
অ হয় হয় নহয় এতিয়া মই তোমাক এটা কথা কওঁ কিছুমান ভাঙা চিঙাটো টানে এ ওজা চোজা জাৰে তেতিয়া ভাল হৈ যায় জান নাই সিহঁতে কিবা এটা বান এটা মাৰি দিয়ে
অ অ হয় হয় হয়
পাৰি দেই বানটোতে কিবা থাকি গলে মানে ভাল জ নাই
হয় হয় হয়
কিমান টকা খেদায় চেন্নাই তেন্নাই যাবলগীয়া হয় নহয়
হয় উম উম হয়
তোৰ এই কি বুলি কয় যোৱাত চাই ইয়াতে ভাল হ'লে হয়নে নাই
অ সেইটোৱে উম তাকে মই কৰি পিনে চাওঁগে ভাল হয় নে নহয় বোলো আকৌ মানে ৰানিং কাৰণেই দিগদাৰ হ'ব ন তেতিয়া আকৌ
অ মানে ভাল ভাল হ'ব দিয়া একো একো চিন্তা কৰিব নালাগে তুমি খালি তুমি ৰাতিপুৱাই তুমি আহ কি বুলি এই পাণ তামোল একযোৰ আৰু পঞ্চাশ টকা পইচা আৰু এখন বঁটা পাই এতেওঁলোকে দিব চাগে এজানাই তুমি খালি নামটো খালি উম নামটো খালি ক'বা কত কাম নাই ক'ত কত কি কি আগৰ কি কথা বাছ মানে মই তোমাক লৈ যোৱা নাই একো টেনচন নাই
বিয়াখলে কিবা কৰি আছে নেকি আপুনি এতিয়া
মই বৰ্তমান এতিয়া কৰি থকা নাই এতিয়া আৰু মই পাইছিলো আৰু ইফালে দিয়া নহ'লে মই কালি তোমাক ফোন কৰিম হ'ব অ'কে
অ মই যোৱা সময়ত কল কৰিম দিয়া নহলে
অ দিয়া
অ অ হ'ব দিয়া